হেল্ল', কি কৰিছা? এনেই আছো, তুমি?
মই তোমাৰ ভাত পানী খাই বহিছো আৰু।
অ কি খাল? নাই-নাই খামহে অলপ পিছত। দাই গৰম ইমান পৰিছে কি খাম।
অ তাকেহে।
কি খালা আজি?
আজি তোমাৰ এই বইল বনাইছিলে তোমাৰ এনেকে মগু দালি তাৰপিছত বইল দাত ঠিক আছে? প ভাতকেৰেলা আলু আলু ডিম এনেকে বইল এখন কিবা বনাইছিলে আৰু।
বাবা ঢেৰ দেখোন যাব লাগিব এদিন তে তোমাৰ আগৰ ঘৰত খাবলৈ।
আহিবা আকৌ তুমি আহিম-আহিম কৈ থাকা তাৰপিছত নাহাই একেবাৰে।
এ যি গৰম দিয়ে আৰু ই গৰমে মানে ওলাই যাব মন ন নালাগে।
অঁ, হয় দিয়া। মোৰ এডমিশন কাম চলি আছে আৰু এটিয়ালগে কনফাৰৰ্ম হোৱাগে নাই।
আচ্ছা-আচ্ছা কেতিয়ালৈ হ'বগৈ?
কেতিয়ালে মানে তোমাৰ পলিটো লিষ্ট মাৰি আছে বাৰু। মানে ওলোৱাগে নাই আৰু। তাৰপাছত আৰু আজি মই চামাৰথত কৰিলোগে। চত কা অ আকৌ যাব লাগিব সমাৰ্থত তাৰপিছত স্পট এডমিচন ক'ত পাওঁ আৰু চিট। পাঁচখন চিলেক্ট কৰিম নাই। সেই যতে পাও ততে এডমিশনটো লৈ ল'মগে আৰু।
ক্লাছ কিতাপ আগষ্টৰ প ষ্টাট হব চাগে ন আৰম্ ওৱ
অহ তেতিয়াৰ পৰাই হ'ব চাগে।
কে তুমি কেনেকে যাবা?
নাজানো দেই ইমান গৰমত কি হয় হ'ব আৰু আৰু এইখন বেলেগত- পঢ়িবলৈ গ'লে বস্তু- নাই নিয়া এইবোৰ ঝঞ্জাল হে।
সেইডালটো আৰু বেয়া, গৰম দিনত অলপ হ'লেও ভাল দিয়া কিন্তু ঠাণ্ডা দিনত যে ইমান দিগদাৰ হয় দূৰত পঢ়িব গলে।
অ তোমাৰ কাপোৰ কানিয়ে হে - নি বলা-
অ । চুৱেতাৰ কম্বল-
অ।
বাকি মা হুন- কলৈ গল?
মাহত আছে, ভাত পানী খায় আছে।
খাই আছ, বাকী ভালে ন, নয় মাহত ত তোমালোকৰ
অ ভালে-ভালে, তাৰপিছত এতিয়া
হা-হা-
তাৰপিছত এতিয়া তুমি কি কৰি আছা?
এতিয়াতো বৰ্তমান একো কোৱা নাই, মইতো কলেজ-চলেজো নাই ন, মই এটা কথা ভাবিছো মানে, ফাৰ্মিং কৰো বুলি ভাবিছো?
অ' পাৰা কিহৰ ওপৰত কৰিম বুলি ভাবিছা?
তাকে মানে মই আইডিয়া পোৱা নাই তুমি কোৱাচোন? কিহৰ ওপৰত কৰো, বেষ্ট আইডিয়া।
উম, মানে তোমাৰ এ হে মানে কি? তুমি কিমান টাইম দিব পাৰা, টাইমৰ ওপৰত তুমি এনে আইডিয়া, আইডিয়া একো নাই।
নাই, ফাষ্ট টাইম মই কৰিমহে মানে এতিয়াতো মোৰ কলেজ চলেজ নাই ন মোৰ- ত এতিয়াতো ইলেভেনৰ মই কি কলেজ যাম তেনেকৈতো যোৱা নহ'বই চাগে, মোক কলেজ আৰু এদিন দুদিনহে যাম চাগে বা এক্সামৰ টাইমতহে যাম ন। ত' মানে ঘৰত তাকে মানে কিবা এটা, চাইড বিজনেচ টাইপ মানে অকণ ফাৰ্মিঙৰ সেই নিচিনাকে কিবা খুলি কৰি অলপ কৰোঁ, এতিয়া কোৱাচোন মানে কি কৰোঁ মানে ইমান আইডিয়া নাই তেনেকুৱা আৰু মই আজিকালি কৰা নাই ন ফাষ্ট এক্সপিৰিয়েঞ্চ কৰিম মই এইটো।
তুমি এটা কাম কৰা ফাৰ্মিং-ফাৰ্মিং, তুমি এটা কাম কৰা ফ্লাৱাৰৰ ওপৰত কৰা চোৱা, বাকী যদি ওপৰত কৰিব যোৱা তুমি মান এনিমেল-চেনিমেল বা বেলেগ কিবা ওপৰত কৰিব গলে, তোমাৰ মান বহুত লাগিব চাগিব লাগিব ন। যদি তুমি ফ্লাৱাৰ বা এনেকোৱা গাৰ ডেনিং ফাৰ্ম যদি খুলি লোৱা ন, তোমাৰ মানে তাত প্ৰফিট আছে। মানে চোৱা তোমাৰ দেখিবলৈ ঘৰখন ধুনীয়া লাগিব, প্লাছ তোমাৰ, ফুলৰ দাম চোৱা, এয়া তুমি যদি বজটো যোনটো কিনিব লয়, তোমাৰ পেকেট তোমাৰ
বহুত পৰে।
হিচাপে মানে তোমাৰ হেৰি চাগে ছেভেন নাইনটি ইমানকে পৰে নেকি?
অ' হ'ব-হ'ব বাৰু কিন্তু এনে হেৰি এনেই তোমাৰ যদি, মই যদি মানে ভালকে মানে ভালকে যদি এইবিলাক যদি পানী চানী দিওঁ কৰো, ভালকে যদি ক ভালকে হব ন।
অ' হ'ব তুমি প্ৰথম সেইকাৰণে কৈছ মই তুমি ফাৰ্মিং মানে ফাৰ্মি কৰা প্লা তোমাৰ মানে গাৰ্ডেন হিচাপে লোৱা, তেতিয়া মানে তোমাৰ দেখিবলৈ ভাল হব দেই। সেইটো মানে তোমাৰ ঘৰখন ধুনীয়া লাগিবত। নেক্সট তোমাৰ মানে হেৰি এ মানুহখিনিয়ে যেতিয়া তোমাক দেখিব ঘৰখননতো ধুনীয়া লাগিব। ন তাৰ মানুহ দেখিল নিজে আকৰ্ষিত হৈ আহিব নে কিনিবলে আৰু আজিকালি ফু-ফুলৰ দাম এনেও দাম চোন মানে চিজন ফ্লাৱাৰ খিনি টো বেছি দাম কৰিবা আৰু অলপ দাম ৰেতটো থ'বা আৰু বাকী নৰ্মেল যোনবিলাক পাত বাহাৰ চাত বাহাৰ বা গোটেই মানে হ'ল চিজন ফুলে সেইবিলাক আৰু থবা আৰু কিবা এটা এটা প্ৰাইজ যদি ভালকে তুমি মানে গুৰুত্ব দিয়া বহুত চলিব সেইখন ফাৰ্ম
ঠিকেই আছে মই তোমাৰ ভাবিছোঁ এনেকুৱা জেগা এটা বনা মানে ঘৰত ইমান জেগা নাই ন। তো মানে অকমান দূৰত। বনাম বুলি ভাবিছো মানে ত ধুনীয়াকে মানে এনেকে মানে এটা ৰুম চুম বা ডাঙৰ ঘৰ নিচিনা এটা বনাই দিম। মানে এইবিলাক যে স্কুলৰ হেৰি গাৰ্ডেন এৰিয়া যে যে এনেকুৱা বনাই দিম আৰু তোমাৰ এইফালে যে ফুল পায় ন গোলাপটো বাৰু সেইটো ৰুমে ন গোলাপ
অ' অ' চব চ তোমাৰ চবতে থ'বা আৰু চব যিমান যি ভেৰাইটিজ ফ্লাৱাৰ আছে চব থোৱা অৰ্কড চৰ্কিড যিমান যি পোৱা আৰু
তোমাৰ লি-লিলি আৰু তুলিপটো বেছি
অ' এতিয়াত চোৱা টিউলিপ তোমাৰ আৰু গাজৰা আৰু এইবিলাক হেৰি লিলিটো এইটো তোমাৰ ট্ৰেণ্ডত চলি আছে ন। তুমি সেইবোৰ পিছত মানে এটা ফ্লাৱাৰত চানফ্লাৱাৰো থ'ব পাৰ দেই চান ফ্লাৱাৰটো পুৰা বিক্ৰী হয়।
চানফ্লাৱ লয় ন
অ' চানফ্লাৱাৰ তোমাৰতো এনে এটা নলয় চোন চানফ্লাৱাৰ কিন্তু দুটাকে লয়চোন ত তোমাৰ দুটা টু হাড্ৰেড নহলে ওৱান নাইনটি নাইন এনেকে লগাই দিবা না তোমাৰ বহুত মানে পাই যায় ন পইচা তুমি এটা কাম কৰিবা তুমি সেনেকে খুলি পিনে যে বকেও বিকিব পাৰা বনাই মেলি
হেল্প
মই তোমা আমি এটা কাম কৰোঁ নহলে দুইজনীয়ে লগতে কৰিব পাৰো তুমি খালি অ তুমি প্ৰথমতে খালি সেটো বিজনেছ নকৰিবা আৰু প্ৰথম তুমি গাৰ্ডেন বুলি মানুহক ক'বা তেতিয়া মানে মানুহে ইমান হেৰি নকব ন। তুমি মানে হেৰি লগা প্ৰথম পুৰা ধুনীয়াকে খুলি মেলি ঠিক কৰি লোৱা তাৰ পিছত যেতিয়া ফুল ফুলবোৰ ডাঙৰ হব ন তাৰ পিছত লাহেকে তুমি সেইবোৰ ফটো ভিডিঅ' কৰি ইনষ্টা ফেচবুক সেইবোৰত আপলোড কৰিবা তেতিয়াতো মানুহে অলপ মানে চাব ন প্ৰমচন কৰ নিচিনা হ'ব। তাৰপিছত লাহেকে আৰু বিকিবা আৰু বুকে বনাইও দিব পাৰিবা।
মানে এনেকুৱা এটা পেজ খুলিম আমি দুজনীয়ে মানে তোমাৰ বুকে বুকে চুকে বনোৱা আৰু মানে তেনেকুৱা মানে এনেকুৱা ভেলেন্টাইন দে চে আছিলে তাৰপিছত তোমাৰ কাৰোবাৰ যদি বাৰ্থদে চাৰ্থদে থাকে বা কাৰোবাৰ এনিভাৰ্চেৰী যদি থাকে ডাঙৰ তেনেকুৱা বুকে চুকে সেইবিলাক বনোৱা দায়িত্ব।
অ', আৰু তোমাৰ মানে হেৰি পেজটো যদি ভাইৰাল যায় এনেও তোমাৰ অৰ্ডাৰ আহিব। আজিকালি চুন কাৰোবাৰক লগ কৰিবলৈ গলে ডেট চছেট গ'লেচোন এনেও ল'ৰাবিলাকেচোন দিয়েই এইবোৰ।
অ আৰু আজিকালি সেইটো আৰু আজিকালি ফুলৰ সেইবোৰ বেছি।
অ', আৰু তুমি হেৰি এনেকা আমি ক্ৰচেড বিজনেছো কৰিব পাৰো। ক্ৰচেড ক্ৰচেড ক্ৰচেট ক্ৰচেট কৰি কৰি আজিকালি যে ফুলবিলাক বহুত আহে যে ফুলৰ বুকে বিলাক যে
অ', সেইবিলাক অ', পাৰি অ'।
কিটচেন বনাব পাৰো বেগ বনাব পাৰো পুৰা এইবোৰ আমি উ'ম বহুত মাথা লগাই দিছো চোন।
মানে মানে যোন পিনে আমাৰ মানে লচ নহয় ন সেইপিনে পুৰা যাম মানে।
অ আমি মানে এটা কাম কৰো নহলে হেৰি ক্ৰচটো কৰো ব'লা প্ৰথমতে ক্ৰচেত তোমাৰ মানে মেটেৰিয়েল খিনি মানে বেছি দাম নহয়ত তোমাৰ চোৱা ঊণ সূতা তোমাৰ এটাতে বেছি নলয় ন ফৰ্টিে ফিফটিকে লয় আমাৰ সেনেকুৱা আমি যদি তিনি চাৰিটা মান ৰঙৰ আনি লব পাৰো আৰু। বাকী তোমাৰ যোনতো সেই ঊণ সূতা কৰা সেই গুঠাডাল নাই। এটালো বেছি নহয়। হে লয় এ সেনেকুৱা আমি তিনি চাৰিট মান চাইজৰ আনি লৈ পিনে আমি মানে সেইখিনি বনাই মেলি আমি পেজ দেখে আপলোড কৰিব পাৰো তাৰপিছত যদি কাৰোবাক কাষ্টমাৰ লাগি দিম আৰু।
অ', হ'ব তেন্তে।
এনেওঁ লয়েচোন মান মানুহে খালি হেৰি তোমাৰ সেইখিনি আমি যে হলচেল ৰেটত বা অলপ সৰহকে আনিব পাৰিলে বেছি ভাল।
হ'ব আৰু এনে তোমাৰ ফুল খিনি হওঁতেটো বহুত দিন লাগিব ন। ত এটা কাম কৰো ফুল তেতিয়ালৈকে যেতিয়ালৈকে ফুল খিনি প্ৰথমে হেৰি কৰি লওঁ আমি। ঠিক আছে এটা চাইডে তোমাৰ ৰ'চ লগাম। অঁ সিচি ল'ম এটা চাইডে তোমাৰ ৰ'জ লগাম। এটা চাইডে লিলি আৰু এটা চিইডে তুলিপত তা ছানফ্লাৰ এই কেইটা প্ৰথম লগাই। দেই পিছত যেতিয়ালৈকে নহয় আহ বাকী খিনিও তাপে চাপে এনেকে শেষ কৰি দি দিম। যাতে হয় ভালকে আৰু তোমাক- তেতিয়া যদি এতিয়ালৈকে মানে এইখিনি নহয়গৈ ফুলখিনি।
অ।
এ সৰু সুৰা মানে কেনেকুৱা মানে হাতেদি বনোৱা যে এইলাক যে বুকে যে।
অ অ ক্ৰচট কৰিম আৰু নহ'লে, এইটো অ যোনটো ৰিবন, ৰিবন দিও এটা। বনাই ন বুকে।
অ ৰিবন দিও বনাই অ, কিন্তু অ কষ্ট হয় নেকি সেইটোত তোমাৰ।
তোমাৰ সেইটোত ইমান কষ্ট নহয় বাৰু আমি চাই লম দিয়া যোনটো উজু হয় সেইটো বনাম নহলে।
অ আৰু তোমাৰ হেৰিও বনাব পাৰ আমি যেনেকে তোমাৰ বোকে চুকে বনালো ন। এই চেইন তেইন যে।
সেইবোৰ মেটেৰিয়েলছ আক বেলেগ লাগিব নহয়।
সেইটো হয় এ আমি ফুলৰ হেৰিটো। বনাও দিয়া কি কোৱা।
অ পেইজটা। খুলিবা নেকি আজি ইনষ্টাত নহলে।
অ খুলো দিয়া ধুনীয়াকে প্ৰথমে খুলি পেলাই এনেকুৱা। নাই মই খা খামগৈহে অলপ আগ পিছত।
অ তুমি এটা কাম কৰা নহয় ভাত পানী খাই আজি দুপৰীয়া মানে দুপৰীয়াটো হলেই এতিয়া পিছবেলা পাঁচটামান বজাত তুমি আমাৰ ঘৰলে আহি যোৱা। তাৰপিছত আমি দুইজনী অলপ ডিচকাচ কৰিম এইবোৰ হিচাপ চিচাপ কৰিম আৰু কিমান কি কি লাগিব, তাৰপিছত আমি একেবাৰে ভাল- লৈ আহিব আমি তাৰ পিছত বজাৰ যাম নহলে কিনি আনিম গৈ একেবাৰতে।
হ'ব মই প্ৰথম শুনা না, তোমাৰ প্ৰথম ঘৰটো বনাই লোৱা নেকি ন। এতিয়া হেৰি ঘৰ এটা 'গ্ৰীণ হাউচ' ঘৰ। টা বনাই যে।
সেইটো বনাবলে তোমাৰ এটা কাম কৰিম, সেইবোৰ আমি ইমান হেৰি হেবিকে নবনাও এনেও আমাক চোন পোহৰ, বতাহ চতাহ লাগিবই ফুল খিনিক। মানে হেৰি কৰিম তোমাৰ এইবিলাক অ গ্ৰীণ চাৰ্ট। নিচিনা যে পাই যে এই গাৰ্ডেনত যে লগাই যে।
আহ।
এনেকুৱা আমি তিনি চাৰিখন মান কিনি লৈ আহিম আৰু ফেঞ্চিং লৈ আহিম। এ তোমাৰ এৰিয়া তোত ফেঞ্চিং লগোৱা আছে নাই।
আছে আছে লগোৱা আছে সেইবোৰ টেনচন নাই বাৰু।
হেনেকুৱা কেইখন লৈ আহিম আৰু তোমাৰ দেউতাহতক কৈ দিবা। নহলে বাহ কবাত পাই যদি।
আছে-আছে সেইখিনিতে আছে বাঁহ চাহ ধেৰ আছে ত তোমাৰ যি বাঁহ লাগে তাত চব বাঁহ আছে। আৰু মানে জেগাটো পুৰা মুকলিৰ নিচিনা ন? ত মানে তাৰ মানে। বহুত বস্তু তুমি ৰুব পাৰিবা মানে প্ৰথমে আমি এনেকুৱা কৰো যোনবিলাক মানে ভাল-ভাল ফুল যোনবিলাক ফুলৰ দাম বেছি।
অ গাজৰা চাজৰা, আৰু জিপচি লগাব পাৰিম জিপচিওচোন অকমানতে বহুত দাম ন?
অ মানে যোনিলাক বেছি দাম মানে যোনবাক ইউনিক ফ্লাৱাৰ ন, যোনবাক মানে পাবলৈ ম মানে ইয়াত । টান ন, তেনেকুৱা।
আমি আজি আকনো যোনবোৰ যিবোৰ বস্তু লাগে আমি আজি সেইবোৰ কিনি ল'ম, হিচাপ-চিচাপ কৰি ল'ম, তুমি আমাৰ ঘৰলৈ আহিবা।
মই পাঁচটা বজাত এই ভাত পানী খাওঁ আৰু এতিয়া তাৰ পিছত পাঁচটা, চাই পাঁচ মই তোমাৰ ঘৰত গৈ আছো।
অ ঠিক আছে তুমি আহিবা হা আৰু হেৰি কৰিবা অকমান মাহঁতৰ পৰা মাহঁত সুধি লবা ময়ো মাহঁক সুধি লম তেতিয়া আম দুজনীয়ে ষ্টাট কৰিব লব পাৰিম।
অ ঠিক আছে আৰু তোমাৰ হেৰি বহী এখন লৈ লম‌, তাৰপিছত পইচা কেইটামান লৈ ল'বা তা পিছত আমি দুইজনীয়ে দিচকাছ কৰি লৈ বিলাই পইচাখিনি লৈ মিনি পুৰা বাজেটো মিলাই পেলাই আৰু কি-কি ফুল লম সেইখিনি মানে পুৰা চব কৰাৰ পিছত আমি দুজনী বজাৰলৈ গুচি যাম।
অ ঠিক আছে তুমি এটা কাম কৰা তুমি ভাতটো খাই মেলি আমাৰ ঘৰলৈ ওলাই আহি দিয়া।
অ আৰু শুনা না মই তোমাৰ পুৰা মানে সেইখিনি চব হেৰি কৰি থৈ দিয়া আছে দেই। খালী মানে ফুলখিনি চিট খিনি মানে তোমাৰ গুটি খিনি দিলেহে হ'ল আৰু বাকীবিলাক হেৰি কৰা আছে মই‌। চিট খিনি লোৱা নাই মানে মাটিঠা্ণ্ডা আছে। উম কোমল কৰা আছে।
কাম কৰিম, আজি লৈ পিনে কাইলে মৰ্ণিং নহলে ইভিনিঙত আমি লগাই দিম সেইখিনি চিট খিনি ঠিক আছে?
অ এনেকুৱা টাইমৰ লগাম যাতে মানে চিট খিনি ভালকে হয়।
অ অলপ ৰ'দতো কম দিয়া দিনাখন লগালে বেছি ভাল হব, হয় নে?
অ তেনেকুৱা টাইমত লগাম কি এই ৰাতিপুৱা সময় লগাবা নেকি, মানে তোমাৰ কেইটা উম হেৰিটা মানত ছটা, সাতটা?
পাৰি এটা কাম কৰা তুমি নহলে আজি আমাৰ ঘৰত থাকি দিবা।
ভাতকেইটা খায় কি তোমাৰ মই গৈ আছো হা? আকৌ ৰ'দটো কমক। তুমি মাক কোৱাগে মই পইচা চইচা লৈ পেলাই বস্তু চচতু লৈ পেলাই মই গৈ আছো। মই ফোন কৰিম হা গৈ কি? তোমাৰ ঘৰ মুখ পালে মই ফোন কৰি দিম, ওলাই আহিবা অলপ।
অঁ-অঁ ঠিক আছে, ঠিক আছে অঁ-অঁ।